হেল্ল' অ কি কৰি আছা।
এ আছো বাবু হঁতক বাহিৰত চাই, খেলি আছে সিহঁতে।
অ' অলপ ভালকে চাবা দেই, এনে কুকুৰ মেকুৰীবিলাক আহি থাকে।
অ' কুকুৰ নাই ৰবা, এনেই খেলি আছে। উম তাকে, নাই হ'ল। বাচন ধোৱা হ'ল, এতিয়া চোতাল ঘৰ সাৰি আছো।
ম মানে কাম অকমান আছে কিন্তু অকণমান মানো কথা পাতি লওঁ ৰেষ্ট লৈ বুলি।
আহ আহ মানে বিছনাত।
হা বিছনাতে আছো।
উম
এ অকমান সময় জিৰাব পাওঁ আৰু, উম অকমান সময় জিৰাই লৈ আকৌ সেইয়াই কাপোৰ চবাব লাগিব চোতাল ঘৰ সাৰিব লাগিব আকৌ কাম আছে গধূলিলৈকে আৰু।
ঢেৰ কাম আছে। আজি কিন্তু গৰমে বহুত অশান্তি দিছে, বহুত গৰম অশান্তি দিছে।
উম দিব নেকি।
দিলেই দিব পাৰে ৰাতিলৈকে, কালি কিন্তু নিদিলেই দেখোন।
কিয়, কালি কিবা আছে নেকি।
যোৱাকালি ৰাতি বৰষুণ নিদিলে নহয়। আমতি চোৱা বুলিও
তাকে তাকেই হেৰি মই সেই আম চাম খালানে নাই পিছে?
অ আম খালো নোখোৱা নহয় কিন্তু ইমান নাখ খাওঁ যে মই পকা আমটো স অকণমান মুখত দিছোঁ আৰু বতৰৰ
এ তাকেইতো আমাৰ আম আনি থৈ দিছে দুই কেজি মান আনিলে নেকি আম কোনো লাগ লৰাই নাই মানে চবে বেছি পকা মানিলে ভাল অলপ কম পকাটোহে খায়।
অ' এই আমাৰো তেনেকুৱা আমাৰো আনিলে দুগুজি মান ইমান আজি তিনি দিনে হ'লা আনা প্ৰ কেঁচাতে আনিলে পকিব বুলি, তাৰ মানে কি ভালকে পকাই নাই আমকেইটা। আৰু এইফালে আৰু ইমান ইণ্টাৰেষ্টো নাই মানে আম চাম খোৱাৰ, মানে কেঁচা আমটোহে খাই ভাল পাওঁ মানে
তাকে এইবাৰ কেঁচা আম খাবই পোৱা নাই মই আমাৰ আম গছৰ তলত আহি আম আম চাই আছো কেঁচা। চ ব এটাও নাই।
নাই নাই আম কেঁচা আম নাই আৰু এইবাৰ খোৱা নহলেই আৰু
এই যে সেইদিনা মই দুটা নে তিনিটা আমাৰ বাবুৱে পাৰিছিলে।
অ, অ,
এ সেইকেইটাই খোৱা আৰু নাই গছত আমেই নাই মানে কে কেটকেটোৱাই গোটেই। খতম কৰি দিলে।
আমাৰ বাবু খালে আচাৰ বনাবৰ কাৰণে কিনি আনি যে উম আচাৰ বনাব কিনি আনিছিল যে খালে আৰু অ বনাইছো অকমান আচাৰ
মই বনোৱাই নাই আজি মই ওলাই গলে চাও কেঁচা পাম জানো এতিয়া নাপামেই চাগে ন।
এতিয়া নাই আৰু এতিয়া পকিলে আম। মানে বছৰৰ মানে বতৰৰ বস্তু অকমান আচাৰ বনাই থলে ভাল লাগে আৰু
তাকে এতিয়া আৰু জলফাই আহিলেহে বনাব পাৰিম
অ কেতিয়াবা মানে চব্জি নাথাকিলে আচাৰ দালি দি খাব পাৰি আহ
তোমালোকে সিদিনা সেই য়োগা দিৱসত গ'লা নে নাই
নাই যোৱা নহলে মানে মোবাইলত কিবা মিচ কল দিব দিছে কিবা এটা নাম্বাৰ দি এনেকে মিচ কল দিলেও মানে মোৰ মোবাইলেৰে মিচ কল নগ'লেই নে বাকী কেইজনীৰ গ'ল কি হ'ল যেনবা মোৰ পৰা নহলেই
মানে মিচকল দিলে কি সেইটো যোৱা হৈ যায় নেকি
অ মানে নহয় মিচ কলটো দিব দিছে সিফালৰ পৰা মানে হোৱাটছপত মানে ফোন কৰি গা কৰা মানে সিহঁতে চাব আৰু মানে ভিডিঅ' কলত তেনেকুৱা মানে কৰিছিল উ এতিয়া তেনেকুৱা কৰিলে এতিয়া মোৰ টো নহল আৰু বাকী কেইজনীৰ হ'ল
তোমালোকৰ গোটতটো যে কি দহ জনী আছানে কমিগ'ল
জনী আছোে আছো আছো দহজনী আছো এতিয়া আজি যোৱাকালি পঁচিশ হোজাৰৰ মানৰ সেইখনত ফৰ্মখন ফিল আপ কৰা হ'ল।
হ'ল নেকি অ আমাৰো তাকে কিমান কে এবাৰ দিয়ে পইচা এতিয়া তাকে মইতো য়োগাৰ ফটো দিব নোৱাৰিলো মই য়োগাত নগলো আধা ৰাস্তাৰ পৰা ঘূৰি আহিলো
ম ইমান ডাঙৰ বৰষুণ জাক দিলে হা
হ সোমোৱাটো হ'ল নে
অ গোটত সোমোৱাতটো হ'ল কিন্তু সি অ সোমালো সোমালো
অ' এতিয়া মানে পঁচিশ হাজাৰৰ ফৰ্মখন ফিল আপ হৈছেতো কালি।
নাই মই নাই বাৰু! আমাৰ ফিল আপ কৰাই নাই দেখোন।
ফৰ্ম ফিলাপ কৰাই নাই। ফিলেম মানে তাতে কৰিব, কোনে কি কৰে মানে সেইটো মানে জানিবলে ফৰ্ম মবাইলতে ফিল কৰি জা দিব দি নেকি আ তেনেকয়েই দিছে মানে
সুধিব লাগিব ৰব আজি তাকে আমিতো আগৰ পইচা নাপালো তোমালে কি কৰিলা পাই ফে
ধন্যবাদ দছ হাজাৰতো পাই মুৰ্গী আনিলো মুৰ্গীৰ গড়ালটো বনালো চাৰি চাৰি-পাঁচটা মুৰ্গী আনিলো তাৰ মৰিলে আৰু দুজনীহে আছে।
অ, দুজনী আছে অ, কণী পাৰিব হৈছে নে নাই?
কণী পাৰিছে। কিন্তু কণী পাৰিলে কি হব পাঁচটা কণী পাৰি উমনি ধৰে।
অ, ভালে হৈছে উমনী দি দিবা আকৌ পোৱালি হ'ব।
হলি হব এইটোতো হয় কিন্তু আৰু মানে মতা মুৰ্গীও লাগিব নহয় পোৱালি দিব। মানে দিলে।
উম, নহয় আনি দিব লাগিব আনিব লাগিব লগত দুটা লৈ আহিব লাগিব। সেইতিয়ে মানে মুৰ্গী অলপ বেছ বেছি হলে ভাল হ'ব।
তো এইবাৰ পঁচিছ টো পালে আৰু এইবাৰ মুৰ্গীৰ গঁৰা়লটো ডাঙৰকে বনাই আকৌ কেইবেটামান আনিম মুৰ্গী আনি পেলাই সেনেকে কৰি
অ, আৰু সেই মছৰুম যে মছৰুমৰ খেতি কৰিম কৈছিলা সেইটোও কৰিবা।
অ, সেইটো -সেইটো কৰিম বুলি ভাবিছো কিন্তু এইবাৰ গাঁৱত গ'লেহে মানে হ'ব মানে খেল চেৰ লাগিব যে।
উম, আৰু ট্ৰেইনিঙো লৈ ল'বা ট্ৰেইনিং -ট্ৰেইনিং ল'বা ট্ৰেইনিং।
অ',
ট্ৰেইনিং এটা লৈ ল'ব লাগে তেতিয়া মানে জানিব লাগিব ন' বনোৱা
অ', অ', অ', এতিয়া সেইটো মানে, কেনে কেনেকে বনাই মানে জানিছো, আমাৰ ঘৰ মানে গাঁৱত দেউ গৰু এটাই কৰে নহয় খেতি, মাছৰুমৰ এহ তাতে অকমান শিকি আহিছো মানে খেৰ বিলাক ধুনীয়াকে উহ, মানে ধুনীয়াকে কুটি লব লাগে, কুটি লৈ বইল কৰিব লাগে বইল কৰি ধুনীয়াক বস্তুটো পচাব লাগে, পচাইহে মানে চিলিণ্ডাৰ টাইপত বিলাকত ভৰাই তাতে মানে গুটি বিলাক দি দিব লাগে, তাৰে পিছত কেইদিনমান পিছৰ পৰা অকণ অকণ একে ওলাই যায় আৰু বস্তু বিলাক, অহ গজালি ওলাই, আহ ফুটা কৰি কৰি দিব লাগে তেজ এটা মানে চাৰি পাঁচটা হলে প্ৰথমতে হয় আৰু মানে আৰম্ভণিটো
অহ তাকে মই ভাবিছো, ফৰ্ম ফৰ্ম ফিল আপ কৰিলে কি কম এতিয়া মই একো ভা ভাবিয়ে পোৱা নাই।
মই আৰু মুৰ্গীৰে গড়াল দিম বুলি কলো, সিহঁতে কৈছিলে যে আমি গোটেই কেইজনী মিলি তাৰ মানে ফিচাৰি মাছৰ ফিচাৰিতে কৰি দিওঁ। মই কৈছো নালাগে আৰু কাৰণ মই আগতে মুৰ্গী দিম বুলি কৈছিলো যে। সেইকাৰণে এইবাৰো মই মুৰ্গীৰে লাগে মোক বেলেগকে আৰু মই ইনকাম নকৰো আৰু মানে সেইটোৱে কৰিম বুলি সেইটোয়ে নাম দিলো আৰু। তুমিও এটা কাম কৰিবা হেৰি মুৰ্গীৰে দিম বুলি কৈ দিবা যদি পুহিব পাৰা।
অ' মুৰ্গীটো ভাল সহজ হয়।
অ' মানে সহজ তোমাৰ বাউণ্ডাৰীটোত মানে বান্ধি দিলে আৰু ইমান তেন
অ' আৰু যাব নালাগে আৰু আৰু কণী কেইটা পাই থাকিলে কণী কেইটা বিকিলে বঢ়িয়া লাভ ওলাই যায়।
অ কণি বিকিব পাৰি, এতিয়া ঘৰত দুই এটা খাবও পাৰি দিয়াচোন
কিন্তু নহয়, খালে কি কি হব জানা, অ নহয় নহয় খালে কি হ'ব জানানে মোৰ পইচাৰ হিচাপতটো নোলাব নহয়। আজিকালি মানে লোকেল মুৰ্গীৰ কণী পাব, পাব নায়ে চবে মানে বেছে, সেইকাৰণে মই ইমান বিচাৰিলো নাপাওৱে খাব কাৰণে, পঁচিছ
অহ এই পঁচিশ ত্ৰিশ তেনেকুৱাই
অ' সেইকাৰণে মানে বিকিলে প্ৰফিট হ'ব অলপ। সেয়াই কৰিব লাগে আগে চাও কি হয়। আৰু ভগৱানে মানে কি কৃপা কৰিব লাগিব ভগৱানেও কৃপা কৰিব লাগিব।
ৱানেও কিবা কৰিব লাগিব মামায়ো দিব লাগিব উ সেয়াই আৰু ঘৰৰ কাষৰ মানুহ মানুহবিলাক ভাল নহলে আকৌ মুৰ্গীৰ পুহিলেও এৰি চেৰি দিব নোৱাৰি নহয়।
অ নাই নাই এৰিত নিদো মই এৰি নিদো বাপৰি অ' ছাগলী হওক মুৰ্গী হক এৰি দিব নোৱাৰা। আজিকালি।
তাকে ভাবিছো আৰু যদি পইচাটো পাও নেট মাৰি দি পেলে মানে গঁড়াল তৰ ভিতৰত থৈ বাহিৰতটো পুৰা নেট মাৰি দি তেনেকে ৰখাৰ মানে ব্যৱস্থা
অ' অ' এইবাৰ গঁৰালতটো তোমালোকৰ অলপ সৰু হৈছে?
অ' সৰু হৈছে এইবাৰ অকণমান ডাঙৰ ডাঙৰ কৰি মানে গোটেই চাইৰ বাগেৰে মানে নেট মাৰি দিলে আকৌ তো যাবও নোৱাৰে তাতে ঘূৰি ফুৰিব খাব
উম, আৰু
চাফাও কৰি দিব লাগিব সেয়াই আৰু তেনেকেই মানে
সেয়াই বে বেমাৰটো ঠাণ্ডাৰ দিনত আহে গৰম কৰি ৰাখিব লাগে ন?
মানে সি হ'ল মুৰ্গী বিলাকো বোলে থা ঠাণ্ডা যেতিয়া পাব তেতিয়া বেমাৰ বিলাক আহে ঠাণ্ডা নোপোৱাকে ৰাখিলে ইমান বেমাৰ নহয়
মই ভাবিছিলো গাহৰি পোৱালি আনিম কিন্তু গাহৰি পোৱালি আনিলে কি হ'ব বহুত গোন্ধাব নহয় ওচৰত।
মই এইবিলাক
আমাৰ ইয়াতে মানে মাটি কম ন
উ, মাটি কম আৰু ইমান ওচৰত এই বিলাক পুহিব ন
অ 'ওচৰত ঘৰৰ ওচৰত নোৱাৰি অলপ দূৰত লাগে।
উ এনে গাহৰি পুহিলে তুমি ক বা গাহৰি পোহা মানুহক মানে তুমি আধিহে দিব লাগিব এনে পুহি
অ' সেয়া কৰিব পাৰিম আমাৰ অলপ ওপৰত মাটি আছে নহয়।
অ' কোনোবা পোহা মানুহক আ দি দিলে তেতিয়া ভাল আৰু। তেনেকে চলিব পাৰি আৰু এতিয়া আমিনো ক'ত পুহিম গাহৰি।
নাই আমাৰ ইয়াৰে সেই মানুহকেইঘৰে যে বৰকেইঘৰে কিমান লাভ কৰে
অ বহুত লাভ হয়টো গাহৰিৰ দৰে পইচা
বহুত লাভ হয় ইিহঁতে পোৱালি বেচে অ' ডাঙৰ বেচে অ' আৰু সেই আমাৰ ইয়াতে ডেকা দাহঁতে ছাগলী পুহিছে গোটেই আমাৰে আমৰ কথা ভাল পাত লৈ যায়।
সেইয়াই আমাৰ পৰাও লৈ যায় নহয় এ সিহঁতে সেনেকে পঢ়ি আ মানে এৰি নিদিয়ে ঘৰতে ৰাখি থয়।
ঘৰতে ৰাখে, খালি কঁঠালপাতবিলাক আমাৰ লৈ যায, মই দি দিওঁ আৰু।
অ' দি দিওঁ, কি কৰিম আৰু আমি কঠালৰ পাত। অ'
তাকে তোমাৰো কামখিনি সোনকাল সোনকাল কৰা, মই যাম নহয়।
অ' অ' ক'ৰো ক'ৰো কামখিনি
ফোন ফোনত আমি বহুত দেৰি কথা পাতিলোয়ে ন একেৰাহে। এ নাই আৰু আজি মানে কি ফোন কৰাই নাযায় ন। আজি আৰু বোলো লৈ কথা পাতো অলপ উম। এই কেইদিন মই ওলাইো যোৱা নাই ক'তো ঘৰৰ পৰা। এনে ওলাই গলে দেখা দেখি হয় আমি সন্ধিয়া আদ্দা বাত টা হয়ে ন অলপ।
অ'অ'অ'অ'
হে সেইকাৰণে বোলো ফোনতে কথা পাতো আৰু, দিয়া
সময়ত এবাৰ ওলাই যাম নেকি, এবাৰ ওলাই যাওঁ। বৰষুণয়ে, ঠিক আছে অ' হ'ব দিয়া।